পিছত
অ শুনিছো শুনিছো কি কৰি আছা মই এনেই তোমাৰ মই এনে বহি আছো তোমাৰ বাকী দিনটো কেনেকুৱা গ'ল
দিনটো যেনে তেনে গ'ল আও নাযায় নেপায়
মোৰ আজি দিনটো বহুত মানে দেওবাৰ হলে মানে ধৰি লোৱা এই বাকী বাৰত যি নহওক অ কিবা কিবি কাম ওলাই যায় দেওবাৰ দিনটো মানে এনেই যায়
আছে
আজি ওলাই গলো কাৰ্টোন বিচাৰিবলে নাপালো ক'তো আকৌ কাইলে ওলাই যাব লাগিব সেইয়াই সেইবোৰকে হৈছে মই এতিয়া এই মোৰ ভাগৰ ঘৰটোতে আছো
ঘৰটোতে আছা নেকি
সেই অকণমানি ঘৰটোত
অকমানি ঘৰটোত
তাকেহে তুমি কি কৰি আছা
মই এনেই আছিলো মই বোলো কিবা এটা লিখো
উম কিবা লিখিবলে ললা নেকি আজিকালি গান চান কাহিনী চাহিনী কিবা কিবি
এ অলপ চলপ গান চান নহয় বাৰু
কি কাহিনী নেকি
কাহিনীও নহয়
অহ গল্প
গল্প টাইপত
তাকে লিখি থাকিব লাগে লিখি থকাটো ভাল গম পাইছে নাই
অলপমান লিখিব লাগে
লিখাটো ভাল লিখাটো ভাল কথা লিখিব লাগে লি
গল্প গল্পৰ দিন পৰীক্ষাত আহিব
তাকে ভাল হ'ব পৰীক্ষাও ভাল হ'ব তেতিয়া বেছি বেছি ভাল হ'ব চব গল্প নিচিনাকে লিখিবা গম পাইছানে যিয়ে নাহক।
সঁচাকে
ভাল হ'ব পৰীক্ষাটো একদম তোমাৰ মানে উজ্জ্বল ভৱিষ্যত আছে মই গম পাই গৈছোঁ ইমানতে
এতিয়া গম পাই গৈছানে?
গম পাই গৈছো গম পাইছো
আ, এ আমাৰ যিজন মহাপুৰুষ তেওঁ বাৰ বছৰ বয়সত তোললৈ গৈছিলে তুমি এতিয়া বিছ বছৰ বয়সত নে কি বাইছ বছৰ বয়সত তুমি অক্সফৰ্ডলৈ যাবা?
অক্সফোৰ্ড যাম নেকি?
অ', তাকে তুমিও এ মানে সেইখন ডাঙৰ তোল আও মানে আন্তৰ্জাতিক টোল বিদেশী টোল দেখি আৰু অ', আন্তৰ্জাতিক তোল আও মানে
গম পাইছো গম পাইছো
গম পাইছা নে সেই তেনেকুৱা সাত সাগৰ তেৰ নদী পাৰ হৈগৈ, আজি ভাত তোমাৰ গাহৰি পেটু ভাজি
গাহৰি পেটু ভাজি
অ', গাহৰি পেটুৱে আলুৱে তেনেকে ভাজিলো এ দাদা হঁতৰ ঘৰলে আনিছিলে অকণমান দিছিলে
অ', থিকে আছে
তাৰপিছত সেই তেনেকেই তাৰপিছত তাতে কবি অকমান দি দিলো মছলা দিলো আৰু আদা নহৰু দিলে তুমি খাই পাইছা নাই গাহৰি চুচ
নাহা না বনাব
বেয়া নালাগে মানে গাহৰি মানে পেটুটো নহয় মানে পেটু বুলি ভাবে পেটু নহয় মানে তেনেকে ধৰি লোৱা তাৰ ভিতৰত বাকী ছালটো বাদেও মানে যে এনেকে যে তেল থকা বস্তু হাঁহহে হওক কিবাই হওঁক চপা চপা যে তেলটো যে হৈ যায় যে মাং মাংসৰ ভিতৰত যে সেই তেলটো সেই তেলটো হে মানে তোমাৰ এই চাইডত যে লাগি যে থাকে যে গোটেই তেলৰ নিচি নিচিনাকে যে বগা বগাকে যে সেই সেই বস্তুটো অ', সেই তেনেকে ভাজি ল' খালো কেইটামান ভাত - ভাত খাই ইমান এটা ভাল নাপাওঁ কিন্তু মানে খালোঁ আৰু তেনেকেই বেয়াও নাপাওঁ কিন্তু তেওঁ মানে ইমানটাও পচন্দ নকৰোঁ মই বস্তুটো
অ', মই খাই পোৱা নাই বাৰু এইটো
তাকে
খোৱাবা কেতিয়াবা
এ আমাৰ এই হেৰিয়ৰ চাৰৰ ভাগৰ পাংখাখন আজি দি দিলোঁ।
এই ইয়াৰ ভাগৰ মোৰ কাষত যে আছিলে মোৰ কাষৰ ঘৰটোত যে আছিলে ল'ৰাটো
সমঝাই দিলা নি?
অঁ দি দিলো এইবিলাক চব দি দিছো বস্তু কাৰণ মই যামগে ন মই লৈ যাম মই লৈ গ'লে মোক বেয়া পাব। আকৌ তোমাৰ ওচৰত হৈ গ'লে তোমাৰ কাৰণে তোমাৰ ডিঙিত মই এটা বস্তু এটা লগাই থৈ ল'ব নোৱাৰো না।
সেইটোৱে সেইটো কথা গম পাইছো। ভালে কৰিছা।
অসুবিধা এটা তোমাক মই দি থৈ যাব নোৱাৰো নহয়। তুমি আহিবা কৰিবা থাকিবা আহি তোমাৰ এনে অদৰকাৰীকে অসুবিধা এটা মোৰ দি থৈ যাবলৈ কি দৰকাৰ।
সেইটো হয়।
না না কোৱা আক' কাৰণ তোমাৰ বস্তু খিনিয়ে ৰুমটো ভ মানে ভৰি পৰিব আকৌ
মই বেছি দিনৰ কাৰণে নাযাও ন মই কম দিনৰ কাৰণে যাম তাত কি কৰিম তাৰপিছত
তাৰপিছত আকৌ তুমি থৈ যাবলৈ কোনো জেগা নাইকিয়া নিচিনা হব। সি তেতিয়াও পইচা নিদিয়ক পাৰিলে। আৰু এটা কথা গম পোৱা নোপোৱা সি যেতিয়াৰা আহিলে তেতিয়াৰ পৰা আজিলৈকে কাৰেণ্টৰ বিলে দিয়া নাই বোলে আজি শুনিছোঁ।
অ হ, নাজানো বাৰু দেই
গম পাইছা?
মইতো আহাৰ আগতো দি থৈ আহিছো মোৰ পিছত
কৈছে কৈছে কৈছে তোমাৰ কথা কৈছে আজি বেয়াকে কোৱা নাই ভালকৈ কৈছে তোমাৰ কথা কৈছে সি। চব ভালকৈ মিলাই থৈ গৈছে কাৰণতো সি আকৌ আহিবলৈ ৰাস্তা এটা আছে কিবা কিবি মানে।
অ ক ম মই কৈ থৈ আহিছো বোলো দাদা মই এনেকে দি দিব মই পিছত হলেও দি দিম।
এতিয়া তুমি গোটেইখিনি তুমি গোটেইখিনি সম্পূৰ্ণ কৰি থৈ গৈছা গোটেই কামখিনি পইচা পাতিখিনি এতিয়া তোমাক তোমাক কাইলৈ বাটত দেখিলো লগ পালো এই মাতিব ন ভালকৈ, ভালকৈ মাত এষাৰ দিব ন যি নহওক তোমাক।
তেনেকে যে দুমাহৰ কাৰণে ৰুম কোনেও নিদিয়ে যে দিম বুলি যে কৈছে।
অ সেইটোৱে, সেইটোৱে। তুমি ক'তোৱে নোপোৱা বিচাৰিলে পাবা মিছা কথা কৈ ল'ব লাগিব তুমি এই ছমাহ মান থাকিম বুলি ক'বা। তোমাক কোনেও নিদিয়ে বিশেষকে আমাৰ এই বিদ্যালয়ৰ ওচৰত যে তুমি আৰু নোপোৱা।
ইনেও নাপাও এইটো মই জানো কাৰণে মই নাপাও আৰু তোমাৰ
তোমাৰ চিকিউৰিটি টিকৰিটি কথা নাই বেলেগে ইনেই তোমাৰ লৈ ল'ব।
বেলেগে দুমাহৰ এডভাঞ্চ দিব লাগিব।
অঁ সেইটোৱে, আৰ আগ ধন দিব লাগিব।
সেইকাৰণে মানে তোমাৰ
তাকে
মই যতে থাকো বাৰু যি হলেও মই তেনেকে হেৰিতটো বেয়া কৰি নাহো বাৰু।
সি আকৌ ইয়াৰ আগত যত আছিলে সেইটোও সি বেয়া কৰি থৈ আহিছে। সেইটো হেৰীয়ত ইয়াক পালেই দিব তেনেকুৱা নিচিনা। ই সেইকাৰণে সেইডোখৰত বৰকে হেলমেট চেলমেট নিপিন্ধাকে নাযায় মানুহটো। গম পাও নাপাও, সেইফালে মোৰো নকৰে বিদ্যয়ালয়লৈ যাওঁতেনে।
উম।
তেনেকুৱা মানুহ সি। এ বেয়া লাগিছে যি নহওঁক, বেয়া লাগিছে ন যি নহওঁক। এ আমি চব লেঠাটো মাৰি থৈ যাব লাগে হয় নহয় বাৰু ক'? চবৰেতো নিজৰ নিজৰ কিবা এটা বেপাৰতে কৰি আছে ন। বোলে পইচা পাতি নাই এ বোলে পইচা পাতি নাইকিয়া ঘৰৰ লৰা। এ হ'ব দে, দিব পৰা নাই, একো নাই।
বহুতো আছেই ন কাম?
পইচা পাতি বোলে নাইকিয়া ঘৰৰ ল'ৰা, তেনেকে-তেতিয়াও বেলেগ কথা। মানুহৰ সন্মান আৰু কিনিব নাপায় নহয় বেলেগকে পইচা দি, সন্মান মানুহৰ এনেকেই ৰয়।
উম, সেইটোৱেইটো, সন্মানটো ৰাখি থাকিব লাগে। এই পিছলে বাটটো ৰাখি আহিব লাগে, বাকী এইটোৱেই।
এ পিছলে নালাগেই তুমি থাকিবলৈ দিয়াচোন বাৰু, তুমি পিছত ইয়াত আহি পেলাই থাক দিবহিয়েই নালাগে, যি নহওঁক তোমাৰ বাটত পালেও এই ল'ৰাটো ভাল আছিলে, মাত এষাৰ দিওঁ। ভালকে মাত এষাৰ দিব ন, এই বোলে আমুক, এই ক'ত আছা এতিয়া? কি কৰি আছা বা কেতিয়াবা এইফালে আহিলে দাদাহঁতৰ ঘৰতে সোমাই যাবা এপাক।
সেইটোৱেই, সেইকাৰণেইটো।
বা কেতিয়াবা লগ পালোঁ, এই কিবা এটা বোলে অসুবিধা হৈছে, ক'তো বোলে যি-ভগৱানে কৰাত কেতিয়াও নহওঁক, বোলে কেতিয়াবা অসুবিধা এটা হৈছে, তুমি ক'লে যিনহওঁক, এ দাদা আপালোকৰ ঘৰত নাথাকোঁ, যদি ৰুম খালি আছে মোক এটা দিয়ক, মই তাতে শুই থাকিম আৰু।
তাতে থাকোঁগে আৰু, সেইটোৱেই।
সে তেনেকে হ'লেও দিব মানে, মানুহৰ লগত ভাল হ'লে ভাল আৰু বেয়া হ'লে, নি-নিজৰ কাৰণেই বেয়া
যিমানে ভাল হৈ থাকিবা, সিমানে তোমাৰ কাৰণেই ভাল।
সেইটোৱেই।
মই এতিয়া-মই তোমাৰ লগত ভাল হৈ আছোঁ, মোৰ কাৰণেই ভাল। কাৰণ, বিপদে-আপদে তুমিয়েই যাব লাগিব ন কিবা এটা হ'লে।
সেইটোৱেই, মই তোমাৰ লগত ভাল হৈ থাকিলে তেনেকেহ'লে মোৰো ভাল।
অ', এইটো কিবা এটা বিপদ হ'লে মইয়ে আগবাঢ়ি যাম বা তুমিয়ে আগবাঢ়ি যাবা
সেইটোৱেই। এতিয়া, চাবলৈ গ'লে ইয়াত মই অ' কাৰো লগত বেয়া নহয় বুলিয়ে ক'ব পাৰি, কিন্তু এই আছে দোকানী এটা, তাৰ লগতে অকণমান বেয়া, তাৰ দোকানলৈ নাচাওঁ, নেযাওঁ মানে।
এতিয়া তুমি চোৱা, মোৰ ভাগৰ লগৰকেইটাৰ লগত তুমি যিমান ভাল হৈ আছা ন, বিপদে আপদে যিমান হ'লেও যাব। বোলে মই যদি কওঁ
অ', বোলে ম মই বোলে মোৰ আজি কিবা এটা হ'ল বোলে মই বোলে কয়, এনেকে মেডিকেল যাবলগীয়া হ'ল, বোলে তুমি তাতে আছা তুমিও আহিব নোৱাৰা, কোনোৱে নাই বোলে ইয়াত, মোৰ লগৰ কেইটাও নাই, এই কোনোবা আছে য যদি আহিবলৈ কোৱাচোন, মই ইয়াত আছোঁহি এনেকে।
অ', সিহঁত
এনেও আহিব ন যি নহওঁক, লাগিলে মই চিনি নোপোৱাকেইটাই হওঁক, এই বোলে এনেকে আমুকে আমুকে চি চিনি পায়, আমাৰ গোটেইকেইটাৰ লগতে থাকে ই, এই গৈ দিয়াচোন ই এনেকে তাৰ অসুবিধা হৈছে, কিবা এটা হৈছে। সেইটোৱেই ন, লাগিলে, সেইটোৱেই। চব বস্তু মানুহে স-সহায় মানে পইচা পাতিৰে কৰিব নোৱাৰি গম পাইছা নাই, মানুহৰ লগত ভাল হৈ থাকিব লাগে, চব বস্তু পইচা পাতি নহয় যে। বাকী ভাত পানী কিহেৰে খালা?
এই ভাত তোমাৰ দিম আছিলে আজি।
তাৰপিছত?
আৰু সেইয়াই আজি, ডিম-ডিম কাৰী আছিলে।
ভাত কোনে বনাই, ঘৰত বনাইছে নাই ভাত তুমি আজিলৈকে?
নৱনাও।
বনাবা আক।
ঘৰত সেয়েহে মই ঘৰত বনোৱা ৰেকদে নাই।
পিছত নবনালে মাৰিব গম পাইছা নাই। অঁ পিছত নবনালে মাৰিব আক এতিয়াৰ পৰা শিকি থাক।
এক কি কাৰণ অভ্যাস আছেই দেখোন গুৱাহাটীত-
তাকে।
এইবোৰকে কৰি থাকো আৰু।
সেই অভ্যাসবোৰ মনত নেপেলাব আৰু ঘৰৰ মানুহে যদি ভেন্দি ভাজিবলৈ দিয়ে সি গুৱাহাটী নিচ- মানে এইফালৰ নিচিনাকে নাভাবিবা নেভাজিবা ইয়াত যেনেকে ভাজিছিলা।
তাত তাতো আপুনিয়ে আৰম্ভ কৰিছিলে কামটো।
তাকে, এইটো এটা বহুত ভাল মানে তোমাৰ খাদ্য হব দেই এইটো- কে তাকে ইয়াৰ ওপৰত এ মই অধ্যয়নে কৰিবলৈ লওঁ নি। খাদ্যটোৰ ওপৰত আৰু কিবা তেনেকুৱা কৰিব পাৰি নেকি, অঁ পৰা যায়। পৰা যায় পৰা যায়। পৰ যায় পৰা যায়।
তোমাৰ আৰম্ভণিটোৱে বিশ বিশি মানৰ পৰিব।
অঁ তাকেতো বিছটা পাথৰ কৰিব লাগিব। ভাল হ'ব ভাল হ'ব বেয়া নহয়। তাকে, চিন্তা ইমান হয়, চিন্তা ইমান ওপৰত যেতিয়া- সেই বস্তুটো ডুবিব এ- এ চিন্তাধাৰা ইমান ওপৰত যেতিয়া সেই বস্তুটো ডুবিবলে বেছি সময় নালাগে।
চিন্তাধাৰা বহুত ওপৰত।
তাকে, এই ওপৰৰ পৰা মানে তললে পৰিবলে বেছি সময় নালাগে তলৰ পা অকমান ওপৰ পা পৱা- পৰিবলে বেছি সময় লাগে, ত চিন্তাধাৰাটো বেছি ওপৰত- গলে মানে পৰিবলৈ বেছি সময় নালাগে ওপৰ পৰা মানে, গম পাইছে নাই? অকমানতে হৈ পৰিবা।
তলৰ পৰা ওপৰ যাবলে ওপৰ পৰা পতকে হৰি পৰে।
অঁ' অঁ' মানুহ সদায় চাবা আক তল পা তুমি ওপৰলে উঠিবলৈ যিমান- সহজ ন। মানে তুমি হয়তো তলত থাকিলে হয়তো ওপৰৰ কথা ভাবি ভাবি জীয়াই থাকিব পাৰিবা। এতিয়া ওপৰত থাকিবলে যে তললে পৰি যাবা ন সে- তেতিয়া তুমি জীয়াই থাকিব নোৱাইবাগে বোলে আজি তোমাৰ ওচৰত বহুত- টকা পইচা আছে তুমি বোলে বহুত খৰচ কৰিছা কিবা কৰিছা কিবা কৰিছা কাইলে বোলে তোমাৰওচৰত একো- কোৱেই নাই তুমি নোৱাৰিবা জীয়াই থাকিব কিন্তু, আজি নাথাকিলে পাৰিবা কিন্তু যদি আজি আ- আজি যদি নাথাকে তেতিয়া পাৰিবা কিন্তু।
মোৰ তেনেকুৱাই হৈ যায় ছোৱা। মই তাত থাকি পেলাই তোমাৰ মই কিমান মানে পাই থাকো ন যিমান হলো। তেক ঘৰত আহিতো তেনেকে নাপাওঁ ন তাক বুলি থাকি লম তাত দেইলি থাকি লম।
সেইটোৱেই।
ইয়াত দিলেতো ডেইলি মানে ডেইলি নাপাওঁ এনো।
বা লগৰ এটাৰ পৰা ল'বলও ভালেই মোক কাইলে ঘৰৰ পৰা দিব দেচোন মই দি দিম।
আৰু তাত দিব দিব এনেও দিব কাৰণ বাকি থলে দিব আৰু তোমাৰ তাত- খৰচ কৰিবলৈ ভয় নকওঁ এই আজি এইটো খৰচ কৰিলো কালি এইটো খৰচ কৰিলো পামেই ন ঘৰপা।
সেইটোৱেই তোমা আৰু জি নহক এটা হিছ- চাপতো চলি থকা হয় না তোমাৰ, ডেইলিত দুশ তিনিশকে হিচাপটো ধোৰো দেখোন আমি। এতিয়া তাৰ ভাগ তোমা সপ্তাহমোৱত- দুশ টকা উলিয়াবলৈও টান হৈ যায় কেতিয়াবা।
সপ্তাহৰ মূৰত দে দুদিন, দুদিন লগৰ লগত যি গলেও ক ইমান পইচা ইমান পইচা পাম
অ', তুমি দুদিনত যদি লগৰ লগত দুশ টকা খুজি দিয়া তেতিয়াহ'লে তোমাৰ তিনি নম্বৰ দিনা বাদ দিয়া এশ তাহলে তুমি পইচা পাবলে নাপাবলে আছে।
নেপাবলৈও আছে।
তেনেকুৱা হৈ যায় কথাটো তেনেকুৱা হ'লে অসুবিধা হৈ যায় চলিবলৈ।
এতিয়া খুজিবলৈও বেয়া আছে নাই ন এতিয়া। আগতে খুজি পেলাই আজিকালি পইচা নতয় এ এশ দুশ তোমাক একো নহয় ওলাই গ'লে একো দুশটো
এশ দু এশ দুশতকে বেছি খুজিবলৈও বেয়া লাগে আৰু খুজিব পাৰি যিমান টকা কিমান টকা আমাৰ একো কামত নাহে।
কামত নাই সেইটোৱেটো।
তুমি আজি এতিয়া বিশ টকাকে তুমি ডেইলি খোজা দিব তোমাকে সদায় দিব কিন্তু বিশছ টকা তুমি কি কাম কৰিবা একোৱে নোপোৱা
এশ টকাতে কাম নহয় ওলাই গ'লে।
সেইটো তেনেকুৱা কথাই।
পঁচিশ টকীয়া পঁচিশ টকীয়া দোকানখন খতমেই হৈ যায়।
তাকে সেই দে পঁচিছ টকা দুটাহে আৰু।